হেল্ল' তেঞ্চন নাই। হেল্ল'
হেল্ল' অহ এই অকমান হেডফোন ডাল লগাইছিলো ৰখা এক ছেকেণ্ড ৰখা।
হেৰি নহয়।
কোৱা?
তাৰ পিছত খ মানে সেই গেলা গৰমত শুওঁতে শুওঁতে ইমান ততৰ অভ্যাস হৈ গ'ল।
অ অভ্যাস হৈ গ'ল খঙতে শুওঁতে শুওঁতে তোমাৰ মানে খং উঠে। তেনেক গেলি চেলি গেলি গেলি শুই থাকোং।
নহয় এফালৰ পৰা কি ভাল জান, ধৰি ল মানে কেতিয়া মানুহৰ লাইট চাইট গ'ল গৰম হ'লেও মানে য'ত তত শুই থাকিব পৰা হয় নে?
এতিয়া ধৰ ৰাতি কেতিয়াবা লাইট গুচি গ'ল বাহি বাহিত সেইটো নাযায় ধৰ বাইট ইনভাৰটাৰ সেইটো বেলেগ কথা। কিন্তু তহঁতে ৰাতি ক'বাত গৰমত শুব লগা হলেও তই শুব পাৰিবি তই।
অ সেই খংটোত মানে তোমাৰ শুওঁতে শুওঁতে মানে এতিয়া মানে
উম।
গমি নাহে এপটো খালি সি আৰু আজি এ
নহয় দুয়োটাই হ'ল
অ অভ্যাসটো দুয়টাই হ'ল আৰু বেছি বেছি মানে গৰম বেছি ধৰি লও এই যদি এনেকে সাৰ পাই নাথ সাৰ পাই থাকো বেছি গৰমটো সহ্য কৰিব নোৱাও।
উম উম।
খজুতি হয় নহ'লে।
উম গম পাইছো গম পাইছো।
এতিয়া আমি মই মাত্ৰ হেৰিক লগ পাইছো নহয়।
কাক?
এ তোমাৰ এই যে কি বুলি কম এতিয়া কৌশিক
কোন সেটো- হে অ' তাৰে বাইকৰ মাত হয় দেই অ'।
কৌশিক কোন জানা নাই।
কোন।
খোলো খোলো।
অ, দাদা।
দুয়ো দুয়ো ভাই হেভেন, হেভেন গৈছে।
অ এ মানে গৰমটো কাৰণেই হয় নেকি চব ন।
পিঠিত, পিঠিত আকৌ বেগ লৈ গৈছে।
ঐ এফালৰ পৰা কিন্তু হেভেনখন খোলা পা ভাল হ'ল কি জান? বহুত মানুহৰ ধৰ কামুৰটো বাচি গ'ল ন আজিকালি। এনেধৰ পিঠাখোৱা ফালৰ পৰা গ'লে লৈ আহিবা হেনটেন। কিবা কিবি এতিয়া ধৰ নিজে লৈ আহিব পাৰে।
এতিয়া নাই এতিয়া এই যা নিজে যা।
আৰু মানে এতিয়া ফাঁকিও মাৰিব নোৱাৰে ওচৰতে আছে নিজে যা তই। কেচটো তেনেকুৱা হ'ল তু। হ'লে হে মই এফালে নাই লৈ অনাচোন হেন চেন কিবা কিবি।
এই এইবিলাক।
গম পাই যাম।
খাব কোনোবাই আনিব দিব বেলেগে।
অহ অ' মই এ বেয়া খঙ উঠে।
মোৰ এইবিলাক কাম কৰিব দিলে মানে অকমান চুৰত অকত উঠে।
হেই কাম নাই নেকি আৰু ন?
উম।
মানে কেতিয়াবা এদিন দুদিন পাৰি, কিন্তু সেই বস্তু মানে ডেইলি হব গলে বেয়া অ, চল পাই চল পাই।
চল পাই।
এ ই আছেই আনি দিবই।
উম, উম আনি দিয়ে একো নকয়।
নিজে জানা ভাই ন।
সেইটোৱেটো।
বেয়া লাগে।
এ তোমাৰ মানে
ক।
এবাৰ, দুবাৰ, এবাৰ আনি দিয়াতো আৰু তুমি কোৱাৰ কথাটো হয়, এবাৰ আনি দিলে আচলতে মোৰ মতে এবাৰো আনি দিব নাপায় জানা? যোনতটো মানুহে নাখায় সি আনিব দিবই দিবই নালাগে।
না বুলি কৈ দিব লাগে।
উম মই নাখাও মই নানো ভাই, তহঁতে আনি ল কি কৰ কৰিল।
তাকে কলে আকৌ পাই বেয়া যে।
সেইটো এটা কথা।
এই ধৰ মাইনাৰ নিচিনা অভিমান
উম, নিজৰ মাইনা যে কথা নকবা আৰু মানে কান্দি পেলাই নহয় একেবাৰে তুমি দিছিলা মই তোমাকতো খুৱাব লাগে তুমি কিয় নুখুওৱা মোক।
সেইটো তহঁতৰ লগতো তাৰ বয়স নে এইটো।
আজি আজি জানো তাক কোনে কলে মই হেনো এই এন জি অত সোমাই বোলে পোন্ধৰ হোজাৰ টকা ঘটিছো হেই।
অ, তাৰছত তোৰ পিছত লাগি আছে সি?
লাগি আছে কাইলে যাবই লাগিব কিন্তু মোৰ লগত কাইলে যাব যাবই লাগিব মোৰ লগত মই কৈছোঁ তোমাক কোনে কৈছে এই ইন অ ত মই কামেই কৰা নাই এতিয়ালৈকে ভালকে।
উম,
পইচাই সোমোৱা নাই। কৈছে মোক সৰু বাবুই কৈছে নহয় খুব অ, সৰু বাবুৱে মোক কৈছে নহয়। আৰে মাইনা প অ, মাইনা পৰ্যন্তলৈকে গম পাইছে গৈ মানে বা মই মানে চকুত মানে
মই লেতেৰাকে চকুত পৰিছোঁ।
আকৌ নহয় আমাৰ ইয়াত এটা কথা আছে কি জাননে নাই
উম,
পাঁচ বুলি ক'লে দহ হৈ যায়গৈ বস্তুটো।
অ, এইটোয়ে বেয়া।
কেছটো গম পালি নে?
এইটোৱেই বেয়া।
তই কাৰোবাৰ তাত কবি পাঁচ সি ক'ব ক দহ। আকৌ তাৰ আগৰ মানুহটোৱে আকৌ কেনেকে কয় কথটো একো ঠিক নাই। সি বোলে কৈ দিছে বোলে বিচ মান উম,
উম,
হেৰি হলে বেয়া আৰু কথাটো।
বৰষুণটো কেনি
এতিয়া দিছে নেকি বৰষুণ?
উম, একদম কিন- কিন-কিন কিনকে দিছে বেলেগ সৌ পিঠিখনত গোটেই বৰষুণ।
দিয়ক- দিয়ক পুৰা দিয়ক বৰষুণ হুৰ - হুৰা আহক। গম পাইছা ন?
তাকে। এ ৰাতিপুৱা সময়কণো দিব লাগে বুইছা এতিয়া দিলে বেয়া।
অ', নহয় দিব লাগে কেতিয়া যান পুৱা সময়ৰ পা দিব লাগে ৰাতি- ৰাতিপুৱালৈকে যিমান দেৰিকে দিয়ক।
অ, উম,
দিনটো দিব নালাগে।
সেইটোৱে।
গম পাইছে না সেই তেনেকুৱা কৰিব লাগে।
এতিয়া আৰু নেচাৰটো আৰু কেনেকা হ'ব।
আৰু এটা কথা ভাবি আছিলোঁ দেই মই
উম,
যদি আজি এন জি অ'ৰ পইচাটো সোমাই যায় নহয়
উম,
কাইলৈ কিন্তু আমাৰ প্লেনটো হৈ হেৰি
খানাতো?
উম,
অ, হ'ব হৈ যাব।
কাৰণ কাইলে শনিবাৰ।
ন'
গম পাইছ নে?
হৈ যাব অ
ত' আমি কাইলৈকে ধুনীয়াকে কিন্তু মনে মনে কৰিব লাগে মই মানে প্লেন এটা বনাইছো গম পাইছ
মনে মনে আমি এটো মোৰ মোক মোকতো হো মোক মই মোকতো কোনেও দেখিও নাপায় মই মোক ঘৰৰ পৰা ওলালো মোক
শুন প্লেনটো কি গম পাইছনে কিজানি এতিয়া কাইলৈ ধৰ আজি হেইহঁত অহা নাই বা এইকেইদিন অহা নাই কাইলৈতো আহি যাবও পাৰে কপিলহেত ঘৰত চাপোজ
উম
মানে প্লেনটো আমি এনেদৰে বনাব লাগিব তই আৰু সৰু বাবুৱে এন জিঅ যোনটো পইচা পাইছে
উম
সেইটো দি টোহতে পাৰ্টি দিছ
অ
উম
উম উম
যাই এন জিঅ পা বছ পইছা মালো সেই সুদি পেলাই আমি অকমান গাহৰি আনিলো
উম উম
আৰু আমি চাৰিটাই এন জি অ কামটো কৰি থকা কাৰণে কপিল দাকে আৰু হেৰিক ৰাজু দাকে ইনভাইট দিবা
ইনভাইট কৰিছো অ
উম ইহঁতে একো কৰা নাই ইহঁতক খালি আমি ইনভাইটহে কৰিছো
উম উম
আৰু কাজু দাগ খালি কলো যে মাংসটো তুমি বনাবা সিমান কি কেছটো গম পালি নে?
হ'ব
তেতিয়া মানে আমি সিহঁতৰ লগত বেয়া পোৱা পুৰি নহয় আৰু
নহয় অ
আমি মানে কব পাৰিম যে আমাকতো ইহে মাতিছে খাবলৈ আমিতো কোৱা নাই নহয় যাম
সেইটোৱে সেইটোৱে
আৰু আমি ধৰ এতিয়া তাৰ লগত একেলগে এন জিঅ'ত সোমাই কামটো কৰি আছো কাৰণে কি কৈছে যে আমি চাৰিটাই খাম কাকো নকওঁ
অ
সেইকাৰণে আমি নাই কোৱা আৰু কাকো
নাই কোৱা সেইটোৱে উম কিন্তু এটা এটা তোমাক কিন্তু এটা কথা ধৰিব পাৰে দেই কি জানানে
উম অ
ধৰি ল এতিয়া ধৰি ল যে তই কিয় নামাতিলি আমাৰ মোকটো ধৰিব পাৰে
উম উম ধৰিব পাৰে
ধৰি ল তই কাজুক মাতিব পাৰ আমাক মাতিব নোৱাৰো যেনিবা
উম উম উম হ'ব পাৰে
উম উম আকৌ খাইছ খাইছ আকৌ একে পুখুৰীত খাইছ। সেইটো সেইটো এটা পইণ্ট দাঙি কব পিছত ধৰিব তোমাক বেয়া পাব ধৰি লওক খালি মোৰ মতে মোৰ মতে যে কি জানা মোৰ মতে গমেই পাব দিব নালাগে হয়নে এই আমি যাতে এই প্লেনটো তাক কোনেও একো কবও নালাগে আমি একো কবও একো হেৰি কৰিবও নালাগে
কিন্তু এটা কথা পুখুৰীত খোৱাটো বাৰু হ'ব মই সেইটো কথালৈ কোৱা নাই
উম
কফিত আহিব ন নাই আকৌ সি ঘৰৰ বাহিৰত খাই নে নেখাই বাও
সি খাই নেকি হেৰি কৰেতো
চা অপশন দুটাই আছে
উম
যদি সি কয় যে হেৰি এই অ ঘৰৰ বাহিৰত মই নাখাও মই ঘৰতে খাম তেতিয়া সেতৰ ঘৰতে কৰি দিম পিছফালে যদি কয় যে নাই মই ওলাই খাব পাৰ তেতিয়া গুচি যাম
অ হ'ব আজি আমি আজি
কথাটো খালি তাৰ কথাটো খালি তাৰ ওপৰতে
অ অ
সি যি কয় মুঠতে মোৰ ওপৰত কথা নাই তই কি খোজকাঢ়ি আছ নেকি
উম খোজ কাঢ়ি আছো।
ঠিকেই আছে বাৰু আবেলি অকমান জগিংটো লাগে ন।
উম খোজ কাঢ়ি মানে ঘৰৰ ভিতৰতে আছো চোলাডাল নাপিন্ধা যে
আকৌ বোলে
কি কি কৈছা
হেভেনৰ ফালে
কি মই
অ
নাই যোৱা
এনেই ন খোজ কাঢ়ি কাঢ়ি
উম নাই আজি সিফালে এইফালে গ'লেই আকৌ গ'লেই আকৌ তোমাৰ পানি খাই আছো খাই আছো
পুৰা পানী খা পুৰা পানী খা তোৰ বেমাৰটোৰ কাৰণে পানীটো উত্তম বস্তু দেই
উম তাকে ঘৰতো কৈ আছো বাৰু এইটো কথা তোমাৰ মানে পানীটো আচলতে হয়ও পানী খালে তোমাৰ অলপ বিষটো ভাল পোৱা হয় আৰু কি জানা মোৰ মানে সৰু বয়সতে আৰু এটা কথা জানা কি জানা সৰু বয়সতে মই যে জিম কৰিলো তোমাৰ মোক কঁকালৰ দুখ চুত পালে নেকি সম্ভৱ ককালটো বিষাই থাকে
হেই নহয় নহয় সেইবিলাক নহয় সেইটো মিছা কথা
নহয় ন উম
সেইটো মানে মই তোক এটা কাৰণে কও কিয় তই সেইটো একেবাৰে নাভাবিবি এনেকোৱা সৰু সৰু পোৱালীয়ে তোৰ ৱেইট লিফ্টিং কৰা নহয় তই ভাবিবি যে হে আমি দেখোন সিমান ডাঙৰ হৈ পৰা নাই সেইটো নহয়
ক'ত
আৰু ইনজিঅৰ হলেতো কেতিয়াবা এইটো ভাল পাই বুলি হয় গম পাইছনে তেনেকুৱা ইঞ্জিঅৰ নহয় এইটো। এ মুঠতে তই এবাৰ ভালকে দেখাই আহগৈ দেখাই আহিলে তই চব গম পাই যাবি।
তাকে মই ভালকৈ এবাৰ দেখাব লাগিব।
এতিয়া মানে কেনেকুৱা হৈ আছে এতিয়া সন্দেহ কৰি থকা নিচিনা হৈছে। এইটো হৈছে নেকি সিটো হৈছে নেকি তালৈ গলেচ চব গম পাই যাবি যে অ, এইটো হৈছে বা এইটো নাই হোৱা মই এনেইহে ভাবি আছিলোঁ।
উম,
কেচটো গম পাইছনে?
ত'সেইটোৱে।